অহ
কি কৰি আছ আছোঁ এনে।
অ। মইয়ো এনে আছোঁ গা পা ধুই চাহ তাহ খাই- থৈ লৈছোঁ।
অ অ অহ হয় ক। নাই নাই বনোৱা নাই বনাব ওলাই ওলাইছিলোৱেই।
অহ ভণ্টি আহিছিল গ'ল।
অ গ'ল তাই কালি গ'ল।
অ এনে আহিছিল আও।
এনে আহিছিলে।
উম খবৰ খাটি ভাল খবৰ খাটি ভাল, ভাত কি হে বনাবি। উম ভাল।
মাছ আনিছে তাকে এতিয়া মাছ আনিছে যে তাকে ধুম এ। এ ধুব ওলাইছিলোঁ।
অ অ উম মও এয়া মাছ কেইটামান ৰাখিলোঁ। বেপাৰী আহিছিলে। মই ভাঙন মাছ আৰু কুহি মাছ এটা। তাকে বোলো উম কণী আছে যে কণী থকা ভাঙন যে খাই ভাল লাগে। পেতুলা পেতুলা হৈ আছে সেইকেইটা টেঙা দি বনালে বৰ ধুনীয়া লাগে এ ম সোলেং পাত কেইটামান আন্নিছো, মধুসোলেঙ টেঙা যে।
মধু সোলেংটো অ খাই টেঙা হয়। ভাল লাগে আগৰ দিনতো সেইটোয়ে বেছি বনাই পাও পাওঁ, উম। সেইটো আও কি দিবি।
হয় মধু সোলেং দিয়ে বনাম। তাকে টেঙা দিয়া। অকণমান হেৰি নে হেৰি কৰিম আও পিঠাগুড়ি ছটিয়াই দিম আও।
অ-অ অ-অ পিঠাগুৰি চ- চতিয়াই দিলে ডাঠ হৈ যাব অলপ পৰা হ
অ, তেতিয়া আঞ্জা অ আঞ্জাখন খাই ভাল হয় আৰু নাখাওঁৱে তেনেকে এতিয়া।
অঁ।
আলুটো বহুত বেয়া হয় উম নোখাই হৈছো। চৰ্বি বাঢ়ে ইমান পেটটো ডাঙৰ উম। আলু নাখাবি কমাই খাবি উম উম উম, কমাই খাবি তাৰপিছত আৰু এইবাৰ এই কঠালৰ আচাৰ কঠালৰ আচাৰ খাই পাই চানা,
খাই পাইছো, কেনেকে বনাই নাজানো,
উম ', মই এবাৰ একে বনাই আছিলো নহয়, মই বনাইছিলো এবাৰ ধেৰ বনাইছিলো। তাৰপিছত বনাই পেলাই বেচিলো এ', তিতাই লৈ পেলাই অকনমান গৰম পানী সিজাই লৈ পেলায়,
অ',
তাৰপাছত ৰ'দত দিলো দুদিন, দিলৈ পেলায় মছ। চলা সেয়া জীৰা, ধনিয়া গুটি, তাৰপিছত গোৱামুৰি, আকৌ জইন্তটো- আজৈনটো দে, সেয়া পিচি ললো, উম-উম পিচি পেলাই তাৰ পিছত তেলত দি পেলাই সেয়া সানি দিলোঁ‌। অকমান তেলতটো গৰমে লৈছোঁ। ৱাহ',
উম-উম
গৰমাই পেলাই সানি, আচাৰ খিনি ইমান ধুনীয়া হৈছিলে নহয় বেচিলো বহুত।
আহ', বেচাও গৈছে নে?
অ', ঢেৰ মানে এ', আচাৰটো খাই ভাল পায় যে,
অহ ',
কঠাল অ', শুকুৱাব লাগে পানীতো শুকাবা লাগে। দিব আকৌ,
অ ', এদিন।
দুদিন দিলে হল মই এ', টান ৰ'দ হ'লে এদিনতে হয়, তেতিয়া ৰ'দতটো অলপমান হেৰি আছিলে যে', কম আছিলে সেইকাৰণে দুদিন দিছো, তই এবাৰ হেৰি কথা অলপ। ফ্ৰী হ'লে বনাবিচোন,
অ', বনাব লাগিব। ব', মই খাই খুব ভাল পাওঁ কিন্তু, সেইকাৰণে। সুধিছো কেনেকেনো বনাই বোলো বনাব লাগিব,
উম, খৰকে বনালে বেছি।
অ', বেচ -বেছিম কাক? হেৰি মানুহৰ কিনে নে ', হেৰি দোকানে- -চোকানে দিয়?
এই আমাৰ ওচৰৰ মানুহে নিলে।
অহ
ওচৰতে সেয়া ভাড়া ঘৰ মানুহ চানো আছে। কি যে এ কিহতে নিলে।
অহ
তাৰপিছত। আকৌ গোটৰ মানুহেও নিলে কিছুমান।
অ' আজিকালি গোটত পুৰা সেইবিলাক। একে বেছি আছে।
উম উম মিটিংত লৈ গলে মিটিংত যদি লৈ যাওং হে লৈ যায়। তিনি চাৰিজন মানে লৈ গ'লে তো চাৰি পাঁচটা একেলগে যায়গৈ। তেমা লাগ দে
অহ! অহ!
কওঁ যে, এশ, এশ টকাত দামৰ কৰোঁ আৰু, কম দাম হ'লে কিনিব ভাল পায় ন। তেমাকেইটা অকমান বেছি ডাঙৰ নহয়। বেছি ডাঙৰ হলে মানুহে নিবও টান পায় ন। কম দাম হ'লে নিব ভাল পায়।
অ বেচা যাই যদি কবি, বনাম কিবা কিনি এনেকে মইও আছোঁ।
অ মই বগৰী লাগিছিল, বগৰী আচাৰ বনালোঁ, বগৰী, বগৰী টেঙা আচাৰ, মিঠা আচাৰ। তেনেকে বনালোঁ। সেয়াও বেচিলোঁ, তাৰ পিছত জলফ ফাই আনিলো জলফাই বেছি হেল্ল'?
চা নেকি?
অ কিনি আনিছোঁ। আমাৰ ওচৰতে বেচে নহয়। এ গছ নাই, ঘৰত কিনিয়ে আনিছোঁ আৰু।
আমলখি, আমলখি আছে নেকি? ওচৰে পাঁজৰে, কাৰোবাৰ বেচা মানুহ।
আমলখি এতিয়া নাই নহয়। আমাৰ ওচৰতে এজোপা আছে, ঢেৰ আমলখি সৰিছিলে সেইকেইটা দিনত। এই, একেবাৰে এদিন, এদিনত চাবলৈ গ'লে, এপোৱা আধা কেজিকে পাওৱেই। মই খালো ঠিকছে। ‌ চে সেইকেইদিন আমলখি।
এবাৰ লাগিলে যাব লাগিব। এইবাৰ মই যাব লাগিব, আনিবলৈ আমলখি। খি‌ কেটামান। আচাৰটো খাই খুব ভাল পাওঁ মানে। অ'হ! অ' বনাব লাগিব।
উম আছাৰতো অকমান কেঁহা হয় যে। খালে, মই খাব বেয়া পাওঁ।
হয়।
অ সিজাই দিলেও হয়, কেঁহা, মই বনাইছিলোঁ নহয়।
অ থাকে, উম পাৰিলে দিবনে? পাৰিব দিবনে মান নহয়।
তাই পৰা নিদিয়ে, এনেই সৰে নহয়, ধেৰ সৰে। গৃহস্থ মানুহৰ ঘ, ৰ ক'ত পাৰিব দিব।
অ ক'ত পাৰে ইহঁতৰ! মানুহ ঘৰ মানুহ আছে নে নাই?
আ আছে আছে মানুহ আছে উম
মাতা বোলা আছে নেকি।
মাতা বোলা আছে মাটুং ইমান যাতায়াত নাই আৰু ওচৰৰ মানুহৰ লগত এনে দেখিলে মাত বোল কৰা উম আগতে মাষ্টটো কৰিছিলে ৰিটায়াৰ্ড হ'ল এতিয়া মানে ক লৰা ছোৱালী কেইটা কাম বন কৰি আছে এতিয়া ছোৱালীজনীও চাকৰি কৰে ল'ৰা চাকৰি কৰে।
আহ অ
সিহঁতৰ ভালেই
অম সেয়াই মানুহ আৰু ৰজা গাৱে-
অ এয়াই মানুহ
উম হম কিনে এবাৰ বনাব লাগিব আচাৰটো মই ভাবি আছো কঠালৰ চিজন এতিয়া এতিয়া পামেই হবলা কিনিব হয়
বনাব লাগিছিলে
অ সৰুতে গোটিটো হেই নহওঁতে আউ কুটিটো নহল আমৰ আচাহ বনোৱা নাই আম মই টেঙাটো ইমান খাই ভাল নাপাওঁ মানে সেইকাৰণে নবনালো। টেঙাটো আচলতে খাব। বহে লাগে মান হয় ন টেঙা খাই থাকি।
টেঙাটো উম টেঙাতে চি ভিটামিন থাকেতো ন আমাৰ পকা আম খোৱাতকে কেঁচা আম খাবি বেছি নহয় কেঁচা আমটো চাতনি বনাই পকা আমটো বেয়াহে বেছি খোৱা উম পদোনা লগত বা এনেও ৰুতি লৈ পেলাই ভাত ভাতৰ লগত নিমখ আনি টেঙা অকণ হ'লে খাই ভালেই লাগে দেখোন
অ উম উ লাগিছে নেকি আম লাগিছো নেকি কিন্তু
আমাৰ আম গছ নাই কিনি আনিছিলো কিনি আনি পেলাই এ তি তিনি কেজি মান আনিলো আনি পেলাই বনালো। খোৱা খানে খাইে থাকো আৰু আচা নহলে নহয় চোন মই আচা থাকি। এক
অ ন আচাটো কিমান থাকে বিধে বিধে আচায়ে আছা। চা আগৰ পৰাই বেছিকে বনালো বেয়া নহয় ন কি ভেনেগাৰ চেনেগাৰ দি থলেই হ'ল হা এবছৰ থাকে এবছৰ শেষ হয় ন ইমান বিলাক। বনাওঁজে
অ এবছৰলৈ শেষ হৈ যায় খাওৱেচোন বেচাখিনি বেছি কিলো খোৱা কিনি খালো কোন নো থাকে আছা আকৌ ইটো সিটো আহিলে দিওঁ পঠিয়াওঁ
অ উ তা পা কিবা কাপোৰ লগাম বুলি ভাবিছোং।
হম?
কাপোৰ লগাবি নে‌ আৰু কি এতিয়া?
কাপোৰ অ, এতিয়া লগাবা লাগিব, এ কাটি উঠিছো হে।
অ এতিয়া সেইকেইখন হ'ল আৰ চাদৰ খিনি?
তিয়া বলৰ ছেট কেইযোৰমান লগাম নেকি বুলি ভাবিছোঁ
আহ উম গৰমটো যাই লগ না
উম এইকেইটা দিনত বাহিৰত থাকিবই নোৱাৰি ইমান গৰম।
অ
অ ভাদ আহিন মাহৰ পৰা লগ গালা
অ উম লগা মই পইচা দিম এযোৰ লগাই দিবি।
উম মই এই ক কছো মানুহ এজনী বোলো উকাকে বয় দিম তই বোলো ফেব্ৰিক কৰি কৰি দিবিচোন মোক ফেব্ৰিক বা এইসবা আজিকালি কিবা লগা লগা দিয়ে যে অ ফুল চুল আমাৰ অ'ন সেজনীয়ে বনাই আছে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ
অ অ মোকো দেখাই দিছে ফটো দিছিলে তাই ছোৱালী এজনীয়ে তাপ উম ভাল লাগিছে কিন্তু
অ মই বোলো তেনেকে মোকো বনাই দিবিচোন কটনত এই মই বৈ দিম বোলো বোৱা কাপোৰ যোৰ যে তেনেকে বনাই দিললে ভাল লাগে লাগিব ন।
ভাল লাগিব, উম
পিন্ধি যাব পাৰিম।
ও আজিকালি কিনিব পাৰে নহয় ফুলটো, পাতকেইটা খালি ফেব্ৰিক কৰি দিলেই হ'ল, আৰু ফুলটো যে অনলাইন আনি, হা, হ'ব দে, অ-অ, হ'ব দে, উম, অ-অ ৰাখ আ
হ